হেল্লো'?
উম'।
কি কৰিছা?
উম' এনে আছো কোৱা, তুমি কি কৰিছা?
হুম'।
আছো আছো, এনে আছো, শুই আছিলোঁ। আছো এনে আছো, শুই আছিলোঁ।
ইমান গৰম ইয়াত, ৰুমত। ভাত বনোৱা নাই, বনাম আৰু। ইমান গৰম পৰিছে বোলো।
সাংঘাতিক গৰম ইয়াত, সাংঘাটিক গৰম ইয়াত।
আজি বেছি নেকি ন, কালিতকে।
গৰম এনেও বেছি হৈ হৈ গৈ আছে গৰম, এনেও বেছি হৈ হৈ গৈ আছে গৰমটো গম পোৱা নাই।
কেনেকে, গছ গছনি কাটা কৰণে, সেইটোয়ে চাগে।
গোটেইটো গোটেইটো এনে চোৱাচোন তুমি চাবলে গ'লে কিমান গছ গছনি কাটি ধ্বংস কৰিছে, প্ৰাকৃতিক পৰিৱেশ বুলিবলে একো নাইকিয়াই হ'ল আজিকালি, ৰাছ কিমানখিনি হেৰি হৈছে।
অ'। আৰু কোৱা? ইমানে ধূলি নহয় আহা যোৱা কৰোঁতে, মোৰ মূৰটো একদম সদায়
আগতটো ইমান গৰম নপৰেই।
একদম জুলাই মাহটো এনেকা হৈছে আগষ্টৰ আহিলে কি হ'ব
উম বস্তুটো ইমানটো মানে কি হৈছে মই গম পোৱা নাই বস্তুটো ঘপকে বৰষুণ দি দি ৰ'দ দি দিছে ন, ঘপকে দুদিন বৰষুণ দি এদিন ৰ'দ দি দিছে গৰমটো বেছি পৰ
আৰু বেমাৰো হৈছে ইমান সৰু সৰু ল'ৰা ছোৱালী ইমান জ্বৰ কি কি হৈছে
মানে এতিয়া ৱেডাৰটো তোমাৰ ধৰি লোৱা গৰম ঠাণ্ডা গৰম ঠাণ্ডা হৈ থাকিলে কি হয় বডিটোৱে চ্যুট নহ চ্যুট নকৰে ন তোমাৰ হেৰি হ'বই গা বেয়া হ'বই ধ ধৰা সৰু বাচ্ছাই হওক বা ডাঙৰ মানুহেই হওক
আৰু বৰষুণ দিলেও যে একেৰাহে দিয়ে থাকে দিয়ে থাকে দিয়ে থাকে
উম আৰু পানী যে পুৰা খাই থাকিবা দেই যিটো গৰম হৈছে ন যিটো গৰম হৈছে ন বডীত পুৰা ডিহাইড্ৰেশ্যন হ'ব
অ'।
মানে হাইড্ৰেত হৈ থাকিব লাগে বস্তুটো সেইটোৱে মানে ঘামত ওলাই যায় ন পানীটো মানে পুৰা খাব লাগে চাৰি লিটাৰ
মই নাঘামো যে
আনিলো মানে পানীটো
এক লিটাৰে মই খাব নোৱাৰোঁ। ঠিক এক লিটাৰে মই খাব নোৱাৰোঁ তুমি মোক তিনি লিটাৰ চাৰি লিটাৰৰ কথা কৈ দিছা বমি হৈ যাব মোৰ।
নাই নৰ্মেলি তুমি এক লিটাৰটো নহয় নৰ্মেলি তুমি এক লিটাৰ খাব নোৱাৰিলেও দুই তিনি লিটাৰ, দুই লিটাৰটো খাবই লাগে তুমি গম পোৱা নাই
দুই লিটাৰ মানে আ মাজা চাজাবোৰ পাৰি কক'কলা, স্প্ৰাইট সেইবোৰ
তোমাৰ বাহিৰৰ ন বাহিৰ তোমাৰ বাহিৰৰ নইজবোৰ বেছি আহিছে অকণমান এক্সট্ৰাকে যোৱাচোন
হেল্ল'
অ
মানে মাজা এইবোৰ কল্ড ড্ৰিংকচ এইবোৰ খাব পাৰিম পানীতো নোৱাৰোঁ।
এইবোৰ খাব পাৰিম সেইবোৰতো চবতকে বেয়া বস্তু এইবোৰ সাংঘাতিক বস্তু খাবই নালাগে
পানীতো একো টেষ্ট নাই ন
টেষ্টটো মতলব নাই তুমি তাতকে এটা কাম কৰিবা যদি বেছি খাবলৈ এইবোৰ যদি পানী খাব মন যায় তুমি এটা কাম কৰিবা আৰু
নেমু নেমু নেমু চেপি পিনি খাবা বহুত ভাল বস্তু ন নেমু উম বহুত সাংঘাতিক ধুনীয়া বস্তু
নেমুটো খাওঁ খালি গৰম পানীৰ লগতহে খাওঁ
অ' সেইটোতো তুমি ৱেইট লো, ৱেইট লষ্টৰ কাৰণে খোৱা বা কিবাকিবি কাৰণে খোৱা বেলেগ কাৰণে কাৰণে হওঁক কিবাকিবি কাৰণে এনেযদি তোমাৰ এ এনেকুৱা গৰম পৰিলে তুমি উম ধৰি লোৱা এক লিটাৰ পানীত এটা নেমু চেপি পিনি এ অ' আৰু চেনি নিদিয়াকে অলপমান নিমখ দি পিনি খাব পাৰো ধুনীয়াকে কিমান বডিটো হাইড্ৰেট হৈ থাকিব একো ভাল স্কিন ভাল হ'ব তেজ ভাল হব চব পিনৰ পৰা অ'কে হ'ব।
অ'। তুমি ডক্তৰ আছিলা নে কি আগতে?
এই বাবা ডক্তৰ নহয়, নেমু টেঙাটো এনেকুৱাই ভাল বস্তু তুমি তুমিও জানা চাগে ন।
জানো মই জানো যে চৰ্বি কমে।
অকল চৰ্বি বুলি নহয় ন নেমু টেঙাই বহুত বহুত ভাল কাম কৰে।
আৰু তেজপনীয়া হয় যে বেছিকে খালে
কোনে কৈছে নেমু টেঙা খালে তেজপনীয়া হয় বুলি?
আগতেটো এনেকে
তুমি, তুমি, তুমি ৰাতিপুৱাও ৰাতিপুৱা গধূলি মানে ঠাণ্ডা পানী খোৱা লিখোকে নোখোৱা নহয়, এক টাইমেই খাবা ন।
উম।
নিমখ খাব নালাগে। যোনটো ডাইৰেক্ট নিমখ যে ভাতৰ চাইডত লৈ পিনি খাই বা এনেকে খানা লগত খালি। নিমখ, কেঁচা নিমখ যোনটো খায় যে সৈইটো খাব নালাগে সাংঘতিক বেয়া বস্তু। প্ৰেচাৰ চুগাৰ চব ফালৰ পা বেয়া বস্তু খাব নালাগে।
অ'।
অ', কি তুমি সঁচাকে পানী নোখোৱা নেকি দিনত?
খাও। মই উম যিটো বটলত পানী লৈ যাওঁ গৰমে হৈ যায়, ঠাণ্ডাকে লৈ যাওঁ গৰম হৈ থাকে।
একো নাই গৰমকে পানী খালেও কোনো কথা নাই, ঠাণ্ডা একেবাৰে ঠাণ্ডা পানী খালেহে বেয়া। কিন্তু পানী খাবই লাগে গৰম ঠাণ্ডা কথা নাই। পানীটো ভাল পানী খাব লাগে, ফিল্টাৰ পানী খাব লাগে। পানীটো খাবই লাগে বহুত জৰুৰী, এইটো গৰমত যে বহুত জৰুৰী পানীটো গম পাইছা।
সেই মাজতে দুদিনমান গৰম পানী নিছিলোঁ। এতিয়া নাই খোৱা মানে?
এতিয়াই, এতিয়া গৰম পানী নিব নালাগে। এতিয়া আমাৰ ওৱেডাৰ এনেকুৱা হোৱা নাই নহয় ন গৰম পানী নিব লগা। আমাৰ পানীটো এতিয়া তুমি জাষ্ট। ফ্ৰিজিং খাবও নালাগে গম পোৱা নে ইমান গৰমত, ইমান গৰমত ফ্ৰিজিং পানী খোৱাটোও ভাল নহয়। জাষ্ট নৰমেল পানী খালেই হ'ল।
আৰু কোৱা, অ' মা, অ' মা তোমাক পিছত বস্তু এটা দেখাম দেই। মোৰ মানে কি হৈছে জানা, এই মানে ছাতিটো লৈ যাওঁৱেই ন। কিনো যে একদম মানে কিবা গুটি গুটি সেনেকে কিবা ওলাই গৈছে। কিহৰ কাৰণে মানে ঘামৰ কাৰণে নে, গৰমৰ কাৰণে নে। এনেতো মোৰ হেইবোৰ ঘা এইবোৰ কিবা কিবি গুটি নোলায়েই চোন।
এইবোৰ গৰমৰ সোমোৱা কাৰণে হৈছে আৰু গৰমৰ কাৰণে হৈছে, এইটো হ'বয়ে। গৰমত তুমি ইমান কাপোৰ কাপ কাপোৰ পিন্ধি থাকিব লগা, হৈছে ঘামিছা ন।
এইটো হয় ইমান ঘামো মানে। মানে কাপোৰটো মানে কি হয়, কটন কাপোৰ নিপিন্ধো ন সেইকাৰণে ছাগে।
সেইটো কাৰণে, সেইটো কাৰণে বডিটো কাটে আকৌ আৰু যিটো গৰম পৰিছে এতিয়া।
ইমানকে কটন কাপোৰ নাই নহয়, যে মই সদায় বেলেগ বেলেগ পিন্ধিম।
উম আৰু ওলাওতে সদায়। কি ক'বা আৰু স্কিনৰ কাৰণে চানস্ক্ৰীম লগাই যাবা আকৌ।
চানস্ক্ৰীম লগাও, চানস্ক্ৰীম টো ভাল নহয় চাগে এনেয়ে ললোঁ।
উম'
ভাল নহয় লিখা লাগিছে মানে, মানে আগতে যিটো লৈছিলোঁ সেনেকা লিখা এইটো কাম কৰা নাই মানে গম পাওঁ ন। ইমান অশান্তি নহয়, আজি বেছি হৈছে নেকি ন কালিত কে।
কিটো গৰমটো
অ'হ
উম' গৰমটো বেছি পৰিছে আৰু।
অ'হ কালি কালিতো কালি তোমালোকৰ তাত বৰষুণ দি দিছিলে।
উম'
আজিতো সেইকাৰণে মানে চাগে গৰমটো বেছি হৈ গৈছে।
আজিও চাগে বৰষুণে দিব।
কি?
আজিও বৰষুণে দিব চাগে, বতৰটো ভাল নহয়।
উম' সেইটোয়ে।
শুব পৰা আৰু ইমানে গৰম পৰিছে ৰুমত থাকিব পৰা নাই।
তোমাৰ ৰুমটো আৰু গৰম হৈছে চাগে ন, কাৰেন্ট আহিলে নে নাই?
কাৰেণ্টটো তো আছে বাৰু, অ'হ নহয় কাৰেণ্ট এতিয়া নাই, ইনভাৰ্টাৰ চলি আছে। ইনভাৰ্টাৰটো মানে কি হ'ল আকৌ ইনভাৰ্টাৰটো কিবা হেৰি প্ৰব্লেম দি আছে, য চাৰ্জটো জল্দি খতম হৈ যায়।
জল্দি মানে তুমি, মই তোমাক কোৱা নাছিলোঁ নেকি পানী ভৰাবলৈ, ইনভাৰ্টাৰৰ পানী।
অ' এইটো
নাই ভৰা, আৰে বেয়া হৈ যাব ইনভাৰ্টাৰ তেনেকে। আৰু এইটো গৰমত যে জানা নে জানা নে এইটো গৰমত যে, এইটো গৰমত মানে ইনভাৰ্টাৰটো এক একদম ৰিক্সি দে, বহুত মানে ফ্ৰীজ, ইনৰ্ভাটাৰ গৰম যেনেকা হৈছে নহয় বেছি চলোৱাটো ভাল নহয়, মোৰ মতে নচলালে ভাল পাওঁ।
মোৰ ফ্ৰিজটোতো চলিয়ে থাকে, কম-কম আঠ-আঠ ঘণ্টাটো চলেই।
অ' বৰষুণ দিব। নে কি?
বৰষুণ দিবলিখীয়া লাগিছে, বতৰ তেনেকা।
তাকে এই ডাৱৰীয়া কৰিছে অকমান, বিজুলী, ধেৰেকনি সেনেকে দি আছে বাহিৰত। মানে কালি ইয়াত দিছিলে, কিন্তু বৰষুণ দিছে তোমালোকৰ তাত। কিন্তু আজি নাজানোঁ, ইয়াত এটোপাল বৰষুণ মানে বৰষুণ দিয়াই নাই। আজি কিন্তু এনেকাই হৈছে এতিয়া ছেম, বাহিৰত বতাহ মাৰিছে চাগে। খালি এতিয়া বহুত ৰাতি হৈ গ'ল নাযাওঁ বাহিৰত।
উম'
কি বনাবা? দিনৰ
অ' খাম কিবা এটা বনাই। বনাবলৈ, বনাম নাই, ইমান গৰম পৰিছে এতিয়া।
অশান্তি, অশান্তি লাগে ন?
গৰমত খাবই মন নাযায় ন সেইবোৰ।
হয় কালি উম, ৰাতিপুৱা আকৌ যা আমাৰ শনিবাৰে বন্ধ
উম।
বন্ধ দিছে, কিন্তু বন্ধ দিলে কি হ'ব, শনিবাৰে যে আকৌ ব্লকত যাব লাগিব চাগে।
মাক, মাক হেৰি দিলা নাই, এ নহৰু দিলা, কেচা নহৰু।
নিজে লৈ খালে, মই পাহৰি গৈছিলোঁ।
মই ইমান বাৰ ক'লো তোমাক দিবৰ কাৰণে।
এই নহয়, পাহৰি থাকো ন, চব কথা মনত নাথাকে নহয়।
ইমান গৰম পৰিছে, ইমান গৰমত মানে এনেকুৱা ৰেড মিটতো খালে মানে, প্ৰেচাৰটো হাই হয় ন আৰু এইটো গৰমত যে, খাবই নালাগে, মাংস খাবই নালাগে।
অ', মই ইমান দিন খোৱা নাই ন ভাত পানী, দেখিছা দেখোন ঘৰত। গা বেয়া হোৱা পাৰা। আৰু মই, মই কিমান খাইছো জানা, মাওঁ বেছি নাই খোৱা, মইওঁ নাই খোৱা বা আহিলে বা লৰাটো আহিলে, সিহঁতি খালেওঁ, আৰু লৈওঁ গল। মানে অকমান দিওঁ পঠালো, কালি কাৰণে মানে এনেওঁ মই ইমান খাব নোৱাৰোঁ, আৰু কালিতো মই দিনটো ভাত নাখাম ৰাতিপুৱা ওলাই যাম, গধূলি আহো, গধূলিৰ লগতো গোন্ধাই যাব চাগে, গৰম যেনেকা। মানে হ'লে হ'ব নহ'লেও নাই, আৰু মোৰ মানে এক টাইমে যি ভাল লাগে আৰু। কিন্তু এতিয়া মাৰ সেইটোকেচোন নহ'লে খাব নাযাব, নাখাও মই, আৰু কোৱা।
বৰষুণ দিছে নেকি?
হা?
বৰষুণ পৰিছে নেকি?
নাই, নাই, নাই। খালি কিবা হৈছে, অ', অথনিৰ বাহিৰত যে জোন ওলাইছিলে, এতিয়া কি হ'ল আকৌ।
অ', সেইকাৰণে আন্ধাৰ হৈ গ'ল। পুৰা মানে একদম বতাহ সেনেকে দি আছে, বৰষুণ দিব নেকি কিন্তু, নিদিয়ে আকৌ।
ঠিক আছে, হ'ব দিয়া মই বগাই লম হ'ব।
অ', অ', ঠিক আছে দিয়া অ', অ', হ'ব।